হেল্ল'
অফ,
অ শুনিছো,
অ অ অ।
কি কৰি আছা?
এ মই তোৰে কাপোৰ মইতো হেৰি এ কাপোৰ আছিলে ধুবলে। আজিতো শনিবাৰ সেইকাৰণে ৰাতিপুৱাই তোৰে ন, বৰ এ এ ৰ দাদাই এজনে ফোন কৰিছিলে যাবিনে ৰাতিপুৱাই ৰাতিপুৱাই এইট। মানে, বন্ধ বাৰকেইটাত যাব মন নাযায় ন।
অঁ,
হয়। সেইটো- টোৱে, তাকে এতিয়া মই ক'লো যে মানে আমাৰ এই ইনষ্টুমেন্ট এটা মানে সেইটো এযিচি এমেচি ষ্টল কৰিছে। অহ, সেই তাকে সেইট তোৰ কাৰণে মানে, হেৰি এইটো যোৱ কালি, যোৱা পৰহি মানে ইঞ্জিনিয়াৰ এজন আহিছে, তেওঁৰ লগতে সেই কামবোৰ- কৰি আছো। থাকি, থাকি তাৰ পিছত এতিয়া আমনি তাৰপিছত কি হল চেক এ ফালে শনিবাৰ দিনটোত কাপোৰ ধোৱা হয় দেই সেইকাৰণে মই বোলো ৰাতিপুৱা দেৰিকে উঠিছো। নটা পোন্ধৰ, চাৰে নটা মান বজাত। তাৰপিছত সে তেওঁ আকৌ ফোন কৰিছে, ৰাতি ৰাতিপুৱা আঠটাতে।
অহ।
সেয়াই আৰু, ঐ শুন না, হেৰি এটো কি তই গড় ভঙালে গৈছ?
উম। তাৰ পিছত পঢ়া শুনা কেনে
নহয় নহয় হেল্ল' শুনিছ?
ক'ত কলে?
অ' গৰম ভঙালে গৈছ, গৰভঙা ৰিজাৰ্ভ ফৰেষ্ট লে? তই গৈছ? হেল্ল' শুনিছ?
অঁ মই যোৱা নাই। তই, তই গৈছ ন?
মই এবাৰ গৈছিলো, তোৰ হেৰি তোৰ আ মানে অঁ, অঁ-অঁ, ঠিক আছে-ঠিক আছে। গৈছিলো, তোৰ যোৱা বাৰ ঠিক
অঁ যোৱাবাৰ তোৰ, অ যোৱা বছৰে যোৱা বছৰটো গৰমৰ দিনতেই মানে তোৰ কেইটা কেতিয়া, তোৰ চাগ গে মই আ অ ছেপ্তেম্বৰ মানত গৈছিলো নেকি।
হম হম-হম।
অঁ মানে তোৰ কি হৈছ তেতিয়া মানে তোৰ গৰম ঠিক ঠাণ্ডা সোমাব আৰু তেনেকুৱা মানত গৈছো, সেই তেনেকুৱা ভাল লাগিছিল কিন্তু বেয়া নহয় আৰু বহুত নহয় তোৰ হেৰি পখিলা থাকে তাত, মানে চেদি হয় মানে বুজিছ। অ' তোৰ মানে কি হয় তাত যোনটো হেৰি নিজৰা নিচিনা বৈ থাকে ন, ব ৱাটাৰ ফলটো সেই তাত নহয় তোৰ মানে অ' তাত মানে তোৰ বহুত মানে আৰু তোৰ ৰ'দটো কম থাকে ত' তাত বহুত ৱাটাৰ বাতাৰ ফ্লাইজ আছিলে।
আতচ্ছা, আমিও সিদিনা যোৱা কথা আছিলে।
অঁ তই ফোন কৰি আছিলি মোক।
হম হম- হম শুদটো সুধিলো যে কেনেকে যাব লাগে, কোনপিনেদি গলে ভাল হয় চৰ কাৰন কিবা ৰাস্তা আছে নে নাই
মানে তোৰ মই এবাৰ এই লগৰ এটাৰ লগত গৈছিলো, সি আমি গৈছিলো তোৰ সেই ৰহা বৈশিষ্ট্যৰ পৰা অকমান আগলে কিবা ৰাস্তা এটা আছে সেইফালেদি সোমাই গৈছিলো, কিন্তু আমি গৈয়ে নাপালোগে, গৈয়ে নাপালোগে ইমান দূৰ দেখুৱাইছে। কিন্তু তোৰ হেৰি আই এছ পিটি এছ এ ৰয়েল আৱাজ চৰ সেই যে এপাৰ্টমেণ্ট কেইটা আছে, অঁ সেই এপাৰ্টমেণ্ট কিমান কেইটাত পাছফলেদি নহয়, কেইটাৰ পিছফালেদি তোৰ নহয় এটা ঠিক ৰাস্তা আছে। মানে মই ৰাস্তাটো এতিয়া মানে মই তোক দেচক্ৰাইব কৰিব নোৱাৰো জ অ এনেকে এনেকে এইফাল দি আছে, সেইফাল দি আছে, কণী মন্দি, হেৰি, নহ নহয় এ' এইটো, শীতলা মন্দিৰ এটা আছে
অ' সিপিনে দি যাব লাগে মানে?
সেইফালেদি যায় আৰু তাৰ ওচৰতে মানে তোৰ দোকান চোকান ইমান নাই মানে বুজিছ? অ' কিন্তু বেয়া নহয় জাগাটো, তোৰ, অ ক'
মানুহ মানে নাই আৰু
নাই কি, নাই নাই, তোৰ মানে গৰভ ভঙালৈকে যাবলৈকে মানে তোৰ কি জান একদমদম ওচৰতে বলে এটা কিবা চিপ চ কিনো বুলিও মানে তই দোকান নাই, তই হাইৱেৰ পৰাই বস্তুবোৰ কিনী নিব লাগিব
আচ্ছা, মানে প্লেছটো, মানে জেগাটো চলেট ধৰে
আইচলেটেড হয়, আৰু মানে ইমান অৰ্গেনাইজ নহয়, ৰাস্তাটোত যোনটো আমি যোনটো ৰাস্তা দি গৈছো, মই যে গৈছো যে হেৰি পাছফালেদি ৰয়েলৰ, ৰয়েলৰ হেৰি ফ্লেট কেইট পাছফালেদি, সেইফাল সেই ৰাস্তাটোত কিন্তু মানে তোৰ বৰষুণ দিলে আকৌ পানী চানী হয় মানে।
আচ্ছা বৰষুণ দিলে মানে জোৱাটো
দিগদাৰি অ অ অ অ কিন্তু বেয়া নহয় হা পানীটো ফ্ল' হৈ থাকে কিন্তু হেৰি মই, এই ন মাজতে নহয় ফটো দেখিছ নখো এই যে চান্দুবি ফালে যে এটা যে ৱাটাৰফল আছে।
আহ অ অ সিপিনে অ!
কিন্তু দে,
হা হা হা কপিলি নহয় হম হুম চান্দুবিধ মানে বেছি কিন্তু দ, ডঙৰ নহয় ৱাটাৰফল টো।
ৱাটাৰফলটো বেছি ডাঙৰ নহয় সৰুৱে হয় কিন্তু ধুনীয়া হয় শীিল আছে পুৰা মানে
দিলে।
সেই ৱাটাৰফল, ত সেই জেগা তোলে ন অ সেই জেগাটো কোনফালে ধৰিব পৰা নাই কিন্তু সেই ৰাস্তাটো ধুলল সেইটো জাগগাত
ভুলতে মানে, এ এয়া কি মই সিদিনা কাৰবাৰ হেৰি খালো। হেল্ল'! হেল্ল'
অ শুনি আছোঁ
মানে এয়া। মই ইনষ্টাগ্ৰামত উয়ে চাই আছিলো এই তাই মানে। তৰিটো চালো আৰু। সিহঁত চব কেইটা মিলি গৈছিলে আৰু। মানে মোৰ চিনিয়ৰ। কেইজনী মিলি ত। মানে ভালেই গই। সিদিনা বৰষুণো দি আছিলে।
উম হম হম।
উ
সেইফালে কেনেয়াা ফুৰিব এনেকাে বন্ধ ভাৰত নহয়। সেইফালে ফুৰিব যাব ভাল আৰু এটা জান চৰালপাৰা নহয় চৰালপাৰাত। তোমাৰ এতিয়া চবেই জানে হা চৰৰ পৰা নিচিনাই ওমচেক বুলি তোৰ ন হেৰি বকৰ পৰা খালি ব। পৰা খালি কিমান মানে ইয়াৰ পৰা ঠিকতো দুঘণ্টা লাগিব মানে তাত।
হা হা হা হা হা।
ত' মানে সেই জাগাটোত যাব পাৰি বহুত ধুনীয়া হয় কিন্তু।
বহুত মানে সৰলপাৰ নিচনাই হয় কিন্তু ইয়াত। তাতে বেছি মানুহ নাযায়।
নাযায় তোৰ মানে কি জানা তোৰ। এই এটা এজন যে এই যে ট্ৰেকাৰ আছে যে গুৱাহাটী হয় এই যে হিড এন ৱাটাৰ ফলচ।
হা হা হা হা হা হা‌ হা এই টেভেল এজেঞ্চি কাইণ্ড অফ।
মানে সি পেইড, নহয় সি নিজৰ ম দি থাকে, দিচ ইজ দ হিডেড ৱাটাৰফল ইন আছাম, বা ইন মনচুন অ'। অ' সি দিছিলে জানো, সেই জেগাত তো ই মানে আমি যদি ঠিক আছে এতিয়া যদি আৰম্ভ কৰো ন আমি মানে দুটা, একদম পিক যোনটো দুপৰীয়া টাইম ন, সেইটো পাই যাম, ইয়াৰ পৰা কিন্তু হেৰি টু পইণ্ট থ্ৰী আৱাৰ্চ দেখাই, তই ইয়াৰ জালুকবাৰীৰ পৰা টু পইণ্ট থ্ৰী আৱাৰ্চ ঠিকিই আছে।
উম হম হম, অ' ঠিকেই হম হম এ যেনেকে পাৰ্বতী পাহাৰৰ যিমান টাইম লাগে আৰু সিমানে
অ' একজেক্টলি মানে সেইটো চ পাৰ্বতী পাহাৰ বহুত ক'ত আছে?
হা।
অ' ত‌ সিমানেই, সিমান খিনিয়ে মানে।
হম, হম, হম, আহ, তাৰপিছত আজি কি হা
বহুত দিন ট্ৰেকত যোৱা নাই।
অ', সেই চেম মইতো গৈ আহিলো এটা ট্ৰেক। মানে, ৱাটাৰফল চালো, মেঘালয়ে গৈছিলো। ৱে শাওডাঙত, হোৱা নাই অ' ৱে গৈছিলো।
ঐ শুননা ৱে শাওডাঙত ট্ৰেক কৰোতে কিমান সময় লাগে?
বেছি টাইম নালাগে মানে, যদি অলপ বৰষুণ দি থাকে অলপ মানে, ডিফিকাল্ট হৈ যায় তেতিয়া। হাইষ্ট মানে থাৰ্টি মিনিট লাগে। আৰু এনে নৰ্মেল ডেজ থাকে, মানে দিনটো যদি ভালে থাকে, আৰু মানে সূৰ্যৰ পোহৰ চোহৰ থাক, আৰু দেন তোৰ হায়ষ্ট বিছ মিনিট মান লাগে আৰু।
অ', বৰ বেছি দি
বেছি দিঘলীয়া নহয়, কিন্তু হয় মানে এনেকে
মানে তোৰ অ' মই বুজিছোঁ। আহ, ওখটো বহুত বেছি মানে?
সেইটোয়ে, কিন্তু বহুত ধুনীয়া হয়। আমি ভাবিছো, তাতে গা চা ধুম, ধুৱা টো নহ'ল। মেইনলি এয়া পানীৰ ফ্ল'টো বেছি হৈ আছিলে, তেতিয়া সেইকাৰণে চব ষ্টপ কৰি দিছিলে আৰু।
অ', মানে মানা কৰিছে ন?
কৰিছে, চব মানে এনেই খালি চাব দিছিলে আৰু।
এই মানে সেইটোৱে, সেই তো, ভাবিব লাগিব এ-এতিয়া, তোৰ কি জান? তোৰ আমি যেতিয়া গৈছিলো ন' গৰ ভঙা মানে কি? এতিয়া চা, পিক এই অৱশ্য হা, গৈ এইবাৰ তোৰ এলনিনো, এলনিনো জান? ন' এইবাৰ যে, কিবা এটা আহিছে। অ', সেই হিটৱেভৰ কাৰণে বৰষুণটো কম। ত', গঢ়-ভঙাত পানীৰ ফ্ল'টো মানে তোৰ পানীটো মানে, ইমান উ লেতেৰা বা হেৰি নহয়। একদম পানী, আমি যেতিয়া গৈছিলোঁ, পানীটো ক্লিয়াৰ আছিল মানে কিন্তু এনেকুৱা ছিজনত জেনেৰেলি তোৰ বৰষুণ দিয়াৰ কাৰণে অ', হেৰি, ঘোলা হৈ যায়।
হুম, হা, অলপ সেইয়া কালাৰ হৈ যায়। এই মাটি-মাটি কালাৰ হৈ যায়। হুম, ত', এইবাৰ, এইবাৰ ঠিকেই আছে ন'?
এতিয়া, এতিয়াতো, এতিয়া যাব পৰা ছিজন হয়, কাৰ-কাৰণ বৰষুণ দিয়া নাই ন'? উম, কিন্ত মেঘালয়ত ঠিক আছে, পানীটোতো কি হয়, পানীটোতো সেই মেঘালয়, সেই ষ্ট্ৰীমৰ পৰাই আহে ন'?
অ'।
সেইটোৱেই
হয়। কি কৰি আছা এতিয়া?
মই তোৰ এই আজি কাপোৰখিনি ধুলোঁ শনিবাৰ হ-হয় তেতিয়া এটো মানে কি আৰু তে ৰুমটো ঠিকে ঠিকে মানে কি কাপোৰ বাত জাপিব আছে, সেইখিনি কৰি লম বেছি সময় নালাগে তাৰপিছত হেৰি কৰি মেলি তোৰ এ মানে কাপোৰ চাপোৰ জাপৰি আজৰি হৈ যাম আৰু। বাকী বিশেষ এক কাম চাম নাই। জি আজি মানে অ', ইউনিভাৰ্চিট য নাযাওঁ। কামলে নাযাওঁ মানে উ বন্ধ পাৰ বুলি কৰ ভাতটো হেৰি যোৱাকালি মই ভেন্দি আনি থৈছিলো ভেন্দি ভাজিম। তাপছত এ উম এ এনেকে ভুটি বনাই পেলাই এ গৰম নহ বৰ বেছি। জি বনাই থাকিবও মন নাযায় খাবও মন নাযায়।
অ', সেইটোও হয়।
তহতে কি খাবি?
আমি এতিয়াও বজাৰ যোৱা নাই উঠিলোহে বজাৰ যাম কিবা বস্তু কিনো আমিও চাগে কুনিয়ে খাম আজি।
গৰম মই যোৱাকালি ঢেকীয়া আনিছিলো ঢেকীয়াতো অ', ঢেকীয়াত তোৰ নহয় কণীটো ভাজি এ এ ভা মানে গুৰি ক মানে ঢেঁকিয়াটো ভাজি পেলাই তাতো কণীটো ভাজি পেলাই তই খাবিছোন ভাল লাগে।
আচ্ছা, একেলগে পিছত মিক্স কৰি দিয়া যায়।
কৰি অ', অ', ভাল লাগে খাই।
উম বুজিছো, অ', অ', অ', ঠিক আছে।